হেল্ল',
হেল্ল', অ, কোৱা।
খবৰ
ভাল - ভাল তোমাৰ।
অ, মোৰো ভালে দিয়া।
অ, কোৱাচোন আছো এই মাত্ৰ চাহ পানী খাই থলো তুমি খালা।
অ, মই এতিয়া ভাত খাবই হ'ব।
অ',
উম, এ ব্যস্ত আছে নেকি?
অ, নাই - নাই কোৱাচোন?
নাই বোলো এনেই এ ভাৰতৰ মানে ভিতৰত প্ৰাকৃতিক আহ সম্পদ চহ কি? কি - কি মানে যিকেইখন ৰাজ্য আছে যে আমাৰ। তাৰ ভিতৰত মানে অসমৰ অন্যতম আৰু অন্য হয়নে।
অ - অ মানে কিবা আলোচনাৰ কাৰণে কল কৰিছে। লাগে কি আচ্ছা।
মানে কোনোবিধ মানে প্ৰকৃতিক মানে সম্পদে ই মানে ৰাজ্য ত, নোহোৱা নহয় আৰু। ক কিছুমান সম্পদ আহ মানে এতিয়াও অনাবি অনাবিকিষ্ট হৈয়ে মানে আছে।
অ- অ - অ ক'ব গলেতো চোৱ তাৰপৰিওতো আহ স্বৰূপৰথত অসমীয়া মানুহখিনিয়ে সম্পূৰ্ণভাৱে উপকৃত হোৱা নাই ন। আহ, যিয়ে ৰাজ্য প্ৰাকৃতিক আহ, সম্পদত চৌকী - চৌকী সে ৰাজ্যৰ শিল্প বাণিজ্যটো চৌকী হয়। আৰু ক'ব গ'লে অসম কিন্তু ইয়াৰ ব্যতিক্ৰম দেশ।
উম অ আৰু মানে যিখিনি আৱিষ্কাৰিত হৈছে ভ তাৰ পৰাও কিন্তু। অ চৌৰক অ পাৰ্থ মানে অসমীয়া মানুহখিনিয়ে সম্পূৰ্ণভাৱে উপকৃত কৰোৱা নাই যি ৰাজ জ্য প্ৰাকৃতিয়ে মানে সম্পদত চহকী সি মানে ৰাজ্য শিল্প বাইন- ন্য টো চহকী হয়।
হয় বাৰু আহ আৰু ক'ব গ'লে ইমানবোৰ যোনবোৰ প্ৰাকৃতি প্ৰাকৃতিৰ জাত সম্পদ বা কেঁচা মল থাকা সত্তেটো অসম শিল্প বাণিজ্যত তেনে পিছপৰা বুলি মই ভাবো। আৰু অ' ক'ব গ'লে ক'ব গ'লে যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে। অহ' তাৰে উপ অ' তাৰে উপৰতে সাধাৰণতে বাহিৰাগত হয়।
উম, আনকেইদিনটো অ' প্ৰকৃতিৰ এ জাত আহ মানে কেঁচা মালৰ ব্যৱসায়ে প্ৰধানকৈ আহ অনা অসমীয়াৰ হাতত এতিয়া
অ' অ' ঠিক কৈছা ধৰা প্ৰকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ উম, প্ৰকাৰ জন য'ত আৰু মাটিৰ আহ উৰ্বৰতা আছে। ধৰা কৃষিজাত বস্তু বোৰেই হ'ল প্ৰকৃতিৰ সম্পদ নহয় নে?
এই হেই হয় আৰু পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ মানে মানে লয় শট পৰে আৰু আৰু সম্পদবোৰৰ ব্যৱহাৰ যে অ' কোৱা।
অ' অ' কোৱা কোৱা কোৱা।
মানে আহ সম্পদ আহ সম্পদবোৰৰ ব্যৱহাৰ মানে ব্যৱহাৰ অসমত মানে হাবিবোৰ নানা মূল্য মানে একদম গছ গছনি লতা মানে পৰিপূৰ্ণ এতিয়া ভাল চেলুন সলহ গাজিৰ মানে আজৰ আদি ঘৰ মানে আৰু ঘৰুৱা আহ আচব সজোৱা কামৰ কাৰণে উপযোগী আৰু
উম, উম, উম। ঠিক কৈছা উম।
সেইবিলাক নকৰোঁ।
আৰু ক'ব গ'লে অসমৰ যোনবোৰ হাবিত দৰৱ জাতীয় গছ লতাও ঢেৰ পোৱা যায়।
উম, উম।
আৰু যোনবোৰা কাগজ শিল্প উৎপাদন বা জুইশলা কাৰখানাৰ উৎপাদন সেইবোৰ শিমলু গছ এই দেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয় বুলি মই ভাবোঁ।
উম, উম, উম হয় উ মানে আৰু মছলা জাতীয় গছ বৰশমৰি মেজাংকৰি আদি ৰঙৰ গছ মানে শিমলৰ তোলা আৰু লাৰ কাৰণেও অসমৰ হাবিত বিখ্যাত কিন্তু।
আৰু উম অসমৰ হাবিতটো জন্মবিধ আন এবিধ উল্লেখযোগ্য স পদো আছে ধৰা আৰু অহ আৰু হাবিৰ মাজত নানাবিধ ফল মূলো আপোনাৰ আপুনি যেন লাগে। কে নিজৰ
উম
অ
উম আৰু অ মানে অসমৰ মানে হাবিত উপজা সুকাঠি গছ নাহৰৰ গুটি পদুম কাঠ আহ আৰু চি চিত্ৰনলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য বস্তু প্ৰস্তুত হয় ইয়াৰ মানে পৰ্বত আৰু হাবিবোৰ নানা যন্ত্ৰ জান মানে জানো বাৰ চৰা মানে চৰাই চিৰিকটিৰ বাসভূমি এইবোৰৰ ভিতৰত মানে বাঘ ভালুক হাতী গড় আদি আৰু থনেজ হাঁহ চৰাই মানে উল্লেখ যোগ্য হাতী আৰু গড়ৰ বৰ মূল্যবান জন্তু কিন্তু
অ হয় এইটো আহ ক'ব গলে এইবোৰ জন্তু অ যোনটো দূৰ দেশলৈ চালান দি অসম চৰ চৰকাৰে বহু টকা আয় কৰে কিন্তু দেই শুনা মতে আৰু আহ প্ৰাকৃতিক দুৰ্যোগ আৰু লোভীয়া চিকাৰীৰ উৎপাদন এইবোৰ জন্তু জানা মানে জীৱ জন্তুৰ আৰু চৰাই চিৰিক লোপ পাবলৈ ধৰিছে সেয়ে মানে চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থাটো কৰিছেও আৰু কৰাটো উচিত বুলি মই ভাবো
উম উম অ অ মানে আৰু অসমত মানে বৰ্তমান প্ৰায় সাতশ মানে অ পঞ্চাশ বি বিধ বনৰীয়া চৰাই আছে বনজ সম্পদৰ ভিত্তিত আহ পলাইত কাঠফুলা কল জুইশলা কাৰখানাৰ নিচিনা দুই দুই এটা মানে সৰু সুৰা উপৰিও মানে অ সম্পত্তি যোগী ঘু মানে পাত কাজৰ কল স্থাপিত হৈছে আৰু মানে এ এ জাগিৰোডৰ ওচত আৰু এটা কাগজৰ কল নিমাৰ্ণৰ মানে কাম আগবাঢ়িছে
অ অ ধৰা অ ক'ব গ'লে বোকাজানত আ চুণশিল আহ তাৰপা ই মাৰ্ঘৰিটাত আৰু টিপিং বৰগোলা ইয়াত কয়লা আৰু ডিগবৈত অ আৰু ডিগবৈতো হৈছে দুলিয়াজান ইগ্ৰীজান নাহৰকটীয়া মৰাণ ৰুদ্ৰসাগৰ আৰু বহুতখিনি এই আদি ঠাইত পেট্ৰলিয়ামৰ পুং অৱ অৱস্কৃত হৈছে ধৰা আৰু ইয়াৰ উপৰিও আৰু ইয়াৰ উপৰিও ভালেমান ঠাইত পেট্ৰলিয়াম আৰু কয়লাৰ সন্ধানো পোৱা গৈছিল
অ অ আৰু আহ গোৱালপাৰাৰ কোনো কোনো ঠাইত মানে লোৰ সন্ধান পোৱা গৈছে অসমত মানে তাম আৰু সোণৰ যে খনি পোৱাৰ সম্ভাৱনাও আছে হেনো এতিয়া মানে দেই আৰু অসমৰ তেল সু শোধনৰ বাবে মানে ডিগবৈত আগৰ পৰাই এটা সৰু তেল সুখ ধানৰ আছিল এতিয়া গুৱাহাটীৰ নুনমাটি আৰু বঙাইগাঁওতো আকৌ দুটা সৰু তেল সু ধানৰ স্থাপিত হৈছে কিন্তু অসমৰ অধিকাংশ খাৰুৱা তেল পাইপেৰ পাইপেৰে মানে বিহাৰৰ বাৰৱানী এনেকুৱালৈ মানে নিয়া হয়
উম উম অ অ ঠিক কৈছা আৰু যোনবোৰ জলজ সম্পদৰ ভিতৰত অসমৰ নদী নলা আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয় আৰু ক'ব গ'লে অসমৰ নৈবোৰ অ। সৰস্ৰতা আৰু বাৰিষা সৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ। হয় নহয় অভাৱ নহয় আৰু উম। এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী দেই।
উম।
উম আৰুক আৰু ক'ব গ'লে বিদ্যুৎ উম কলখানা অ কাৰখানাৰ পৰিচালনা যোনবোৰ তাৰ উপৰিও বৰ্তমান দৈনন্দিন জীৱনৰো অপি অপৰিহাৰ্য হৈ পৰিছে বুলি মই ভাবোঁ।
উম হয় কিন্তু অসমৰ মাটিত স্বাভাৱিকতে মানে সাৰুৱা কিন্তু ইয়াত প্ৰায় সকলো ধৰণৰ মানে উ উৎপন্ন কৰিব পাৰি। ধান অসমৰ প্ৰধান খেতি এতিয়া যেনেকে মাহ আলু আৰু তেল গুটিৰ সাক্ষীও কিছু পৰিমাণে হয় আহ আৰু মৰা পাট আৰু আজিৰ দুই তিনি বছৰৰ মানৰ পৰা মানে ঘেঁহু উৎপাদন কৰিও খেতিয়কসকলে সফুল অ সফল লাভ কৰিছে কপাহ, কুঁহিয়াৰ, কল আদি মানে এইবিলাক খেতিও ইয়াত কৈ ভালকৈ হয়। উম সুমঠিৰো মানে টেঙা খেতি কিছু পৰিমানে ব্যক্তি মানে বৈচা মানে বৈজ্ঞানিক ধৰণে কৰিলেও আহ আন আন ফালৰ খেতি তেনেকৈয়ে কৰা হোৱা নাই মানে এতিয়ালৈকে তেনে অ অসমৰ মাটি মানে কাজু বাদাম আৰু চিত্ৰনলাৰ খেতিৰো উপযোগী কিন ন্তু উদ্যম অ উদ্যামী মানে উদ্যামী লোকৰ অভাৱত এই দুবিধ খেতি অসমত প্ৰচলন হোৱা নাই অসম বৰ্তমান চাহ খেতিৰ বাবে বি খ্যাত তুমিও জানা কিন্তু ইয়াৰ খেতিও ইংৰাজ ইংৰাজ চাহাব সকলে অ হেৰি কৰিছে প্ৰৰৱৰ্তন কৰিছিল
উম উম উম ঠিকে বাৰু প্ৰৱৰ্তন কৰিছিল তেওঁলোকে আহ আৰু ক'ব গলে অ এৰি-মুগা পাট আৰু পলু প্ৰকৃতিৰে দান নহয় নে আহ ধৰা অসমৰ হাবিত সু অ অ নুনি গছ, এৰা গছ এইবোৰ প্রচুৰ পৰিমানে হয় কাৰণে এই কেইবিধ বিধুৰ অহ বিধৰ পলু অসমত উৎপন্ন হয়।
উম
আৰু অসমৰ শুৱালকুছিও মুগাপাট আৰু পলাশবাৰী অঞ্চলৰ এৰিয়া কাপোৰ ভাৰত বি খ্যাত বুলি মই ভাবো
উম অ ভাল লাগিল দেই আজি কথা পাতি
ঠিকে আছে?
উম